হেল্ল'
হেল্ল'
অ শুনিছো অ বা শুনিছা অ মাততো কিবা আহা নাছিল ছিলা যে মই বো কিবা নেটৱৰ্কৰ কৰিছো নেকি
অ নাই শুনিছো এ ন অকমান বাহিৰতে বহি আছো ভাত নাই হোৱা নাই বাৰু খাম আৰু
অ অ অ মাইনাজনী মাইনাজনী ডাঙৰেই হ'ল চাগে ন
খাই শুইছে অকমান
অ তাই এইবাৰ কোন ক্লাছ পালে তাই
ছেভেন
আহ
বাকী খোৱা বোৱা
খোৱা বোৱা মই ভাত খালো বাৰু এইমাত্ৰ
উম
পেলাই মই বোলো কিতাপ এখনকে চাও এনেকে লওঁতেই তাৰ পিছতে তোমাৰ পৰা ফোন টো আহিছে যে
অ
গৰম ন ইমান
গৰম-গৰম। গৰম, এতিয়া বৰষুণ আহ হোৱাহো হৈ আছে কিন্তু গৰমটো আছেই
বহুত গৰম পৰিছে এই কেইদিন। আমাৰ এইফালেও তেনেকে বত তৰটো হেৰি কৰি আছে, পৰি নেকি চাগে উম, বাকী আৰু খা-খবৰ কোৱা।
ঘৰত ভাল?
অ' ভাল-ভাল, সকলোৰে ভাল বাৰু। এ, চবৰে ভাল আৰু ভাইটিৰ ভাল মা, দেউতাৰ
উম! ভাত কি বনালা?
ভাত, মাছ
অহ
বিলাহি দি টেঙা
অ' আমাৰ আজি মাহঁতে মানে হেৰি নাপায় যে মংগলবাৰ মাছ নাখায় মানে নিৰামিষ খায় আৰু নিৰামিষ কি বনালে?
আমাৰ মাছ বিলাহীত টেঙা বনাইছে গৰমৰ কাৰণে
উম, গৰমত আকৌ ভালো লাগে। ন টেঙা জোল অকণ
আমৰ পদিনাৰ চাটনি নে
উম হয় এতিয়া পদিনাৰ চাটনি খাব লাগে গৰমত খুব ভাল। অ পদুনাটো জানা গেছ চোৰ কাৰণেও ভাল
উম খাব লাগে আকৌ
গেছৰ কাৰণে ভাল আৰু গৰমত মানে ভাল আৰু মানে, ডিটক্স বিলাক হেৰি হয় তেনেকুৱা ভাল হয় ভালকোৱা উম হুম
তটো খালে
হা হা অ তোমাৰ মাতটো মাজতে অহা নাছিলে মানে উ নেটৱৰ্কৰ ইছু হয় ন মাজে মাজে হেল্ল' অ অ মাজে মাজে শুনো মাজে মাজে তোমা অ মইহে নহলে মাজে মাজে মাতটো নাইকিয়া হৈ যায়।
অ
আহ
উম দে মাইনা পঢ়া শুনা থিক।
পঢ়া শুনা ঠিকে চলি আছে। সেই বিয়াতে ক্ষতি হ'ল অলপ দিন
আহ অ অ উম উ উ এই কিবা একজাম চেগ্জাম মানে দি দিবলৈ লৈছো যে মই তাকে এনে কিবা কিবি অকমান চাই থাকো মানে আজৰি হৈ পেলাই ভাত পানী খাই লৈ পেলাই কিবা কিবি বোৰ এপ্লাই কৰিব কাৰণে হে হেল্ল'
হৈ গ'ল হেল্ল' হেল্ল'?